হেল্ল' এইয়া বৰতাহঁতৰ লগত কথা পাতি আছো একেলগতে।
অ' তাকেহে এই মই তোমাৰ ৰাস্তাত গৰুকেইটা। পানী খোৱালোঁ খোৱাই পেলাই বহুত গৰম দিছে যিহেতু ছালৈ বান্ধিলো প্ৰথম। বান্ধি পেলাই এই আৰু বহি আছো, তুমি?
সেই ভাতগেইটা খাই তোমাৰ উঠিছো।
অ'
তাকে ৰ'দতটো বহুত দিছে ন আজি। তোমাৰ ফ্ৰৰ্টি নাইন নে কিমান হৈ গৈছে।
ইমান বাঢ়িছে ন আজিও।
অ'
তাকেহে মই তোমাৰ
ফ্ৰৰ্টি নাইন ফিফটি কিমান চুই গৈছে।
ফিফটি চোৱা নাই চাগে।
চোৱা নাই আমাৰ ইয়াতে
অ' বেলেগত বেলেগত আৰামত চুব। আমাৰ ইয়াত আমাৰ ইয়াত তোমাৰ গাঁৱলীয়া পৰিৱেশ আছে, সেইটো কাৰণে আমাৰ ইয়াত ইমান চুব নোৱাৰে ঘপক মানে গছ গছনি আছে যে অ' আমাৰ সুবিধা আছে তোমাৰ বোলে গছৰ তলত। বহো ক'ৰবাত বহোঁ এনেকুৱা মানে আৰু।
গছত লগত বহিলে দিনটো থাকি যাওঁ।
অ' কিন্তু কিন্তু অ' কিন্তু টাউনিয়া মাটি। মানুহবিলাক চোন ফেন বা এ চি নহ'লে থাকিব নোৱাৰে।
অ'
আৰু কিমান বিপদ চাগে ভাত। তোমাৰ খোৱা নাই এই এতিয়া দোকানৰ পৰা হেৰি কিবা স্পাইট এটা আনিছিলে। তাৰপ স্পাইটটো খালো, তাৰপিছত কঁঠাল লৈ আহিছিলে মমা ঈৰ্ষা।
ঔ কঁঠাল নাখাইবা, মই ৰাতিপুৱা কঁঠাল খাই থাকিবই পোৱা নাই গৰমত।
দুফুটামান খালো, গোটেইখিনি নাই খোৱা।
অ' হয় মানে খালেই খাই থাকিবলৈ মন যায় খায়।
অ' একদম মিঠা খাই থাকিবলৈ মন যায় আৰু পিছতহে গ'ম পোৱা যায়। গৰমত একদম থাকিব নোৱাৰা হয় যায়।
থাকিব নোৱাৰ হৈ যায় গৰমত। অ' কঁঠালৰ গুটিতু খাব লাগে, কঁঠাল নাখালেও গুটিতো বহুত ভিটামিন থাকে।
অ' তোমাৰ অ' সেইটো কিন্তু ভাল এটা বস্তু ন চ। কথাল তো তোমাৰ বাকলিটো গৰু ছাগলীয়ে খায়, ভিতৰৰ ফুডটো ফুডটো মানুহে খায়। আকৌ গুটিটো মানুহে খাই চোৱা চোৱা গুটিটো তোমাৰ গুটিটো। তেতিয়া সেয়াত দি দিত দি খাবাললৈ কি ধুনীয়া। তাৰপিছত,
অ' তোমাৰ এইটো কঁঠালৰ যোনটো বাহিৰ যোনটো বাকলিটো
অহ'
সেইটো বাকলিটোও কিবা কৰি খোৱা মই দেখিছিলোঁ কি কৰি খোৱা জানো সেইটোও ভাল।
কে জে
অ' সেইটোও তোমাৰ কাটি পেলাই ভাজি নি ভাজি কৰি খায়।
শুকুৱাই থৈ এই মানে কঁঠালৰ এনেই পথাৰৰ ভাবা খা কথাটো শুনা। কঁঠালৰ তোমাৰ সৰুৰ পৰাই কঁঠাল টো খাইছোন পথৰ মুচিটো হ'ল হয়নে। মুচিটো কাটি নি সেই সৰুতেই মুচিটো খালে। তাৰ পিছত অকমান ডাঙৰ হৈ পকিলে তোমাৰ গুটি হেৰিটোও খায়, বান্দুটো খায়। গুটিটোও খাই, দিল টোও খাই, বাকলিতো যেনিবা গৰুয়ে খাই।
আজিকালি কি হৈছে মানে মানুহে মানে কোনোবা এটা খোৱা বস্তু মানে মানে পেলাই পেলনীয়া কৰী পেলাই। আগৰ লেষিয়াকে মানে এতিয়া বিজ্ঞানত সনমত যুগে মানে। ব মানে সম্ভৱ কৰি লোৱা ক্ষেত্ৰত মানে চ'ব বস্তু খাব পৰা মানে এ হৈ গৈছে।
কিন্তু দেই কথা অলপ ভাবিবলৈ গ'লে গুটি বা ধৰি দালিটো চলি যায়। পিটিকাটোও হৈ যায় চবতে চলি যায়।
তাকেই উম, এটাকে মই ৰঙালাওটোকে ধোৱা ৰঙালাওটো চোৱা আমি ৰঙালাওটোৰ ভিতৰতো খাওঁ। আৰু গুটিটো গুটিটোৰ পিছত তোমাৰ শুকুৱাই ভাজি খাই মিক্স মিক্মত গুড়ি কৰি পেলাই খান্দহগুড়ি টাইপ। গোট খায় আৰু বাকলিতো তোমাৰ যোনতো কেচা কেচা বাকলিটো যে সেই বাকলি টো কুটি পেলাই পুৰা শুকুৱাই যেতিয়া ভাজি এটা কৰিব শু
মজা লাগে অ' এই বহুত টেষ্ট তোমাৰ হেয়া সৰু পায় খাই, এই নাই ৰঙালাওটো একেই কথা তোমাৰ সৰুতে ৰঙালাও আগটো খালে হয়নে মানুহে। আগটো খালে, ফুলটো খালে, তাৰপা গোটেই হেই ৰঙালাওটো বাকলিটোও খালে ভিতৰ গুটিটোও খালে মানে গোটেই। এইখিনি বস্তু উম বেলেগ ধৰণৰ দেই। ক'বলৈ গ'লে।
তাকেতো আজিকালি নোখোৱা বস্তুৱে নাই যোনবিলাক বিষাক্ত সেইবিলাক যেনে শাক অবিষাক্ত বিলাকটো চবেই খাবলৈ লৈছে মানুহে। এতিয়া তোমাৰ চোৱা ভাত কেৰেলাটো বা ভাত কেৰেলাটো তোমাৰ আগতে। আমাৰ পাহাৰীয়া শাক খাদ্য বস্তুহে আছিলে এতিয়া।
মানুহে খেতি
তাৰ ওপৰত তাৰ ওপৰত ৰিচাৰ্জ কৰি কৰি ৰিচাৰ্জ কৰি কৰি এতিয়া সেইটো খাব পৰা কৰি পেলালে।
কৰি পেলা'লে অ' তাকে তুমি ফেন লগাই আছা নে হ সলনি এটা আহি আছে।
অ' ফেন খনৰ ওচৰত বহি আছো, ফোন টো মানে পোৰা গৰম হৈ গৈছে।
আকৌ হেৰি কৰি দিব আকৌ চাবা ভইচ টোনো শুনা নাপালো বুলি। অ' এতিয়া এতিয়া নাই শুনা এতিয়া ঠিকে আহিছে।
এতিয়া ঠিকে আহি আছে, অ' ঠিকে আছে বাৰু। বাকী ভাল নহয় ৰ'দতলৈ চাই মানে মই যাম বুলি ভাবিছিলো। সেইপিনে।
তাকে আহিব পাৰিলা হন।
এ কেনেকে যাব গা ধুই পেলাই উঠিছো। চাৰ্ট টো মানে স্পৰ্টিং টো পিন্ধিছো আকৌ ভিজি গৈছো।
অ' একদম লগালগ এ আৰু এটা বস্তু চোন তোমাৰ হেৰিটো এই। কলপাতটো যে আজিকালি ডিছপ'জেল ওলাইছে সি কিন্তু কিমান। পৰিৱেশটো ক্ষতি কৰিছে দেখিছানে? ডিচপজেলটো তোমাৰ খালা খাই পেলাই ডিচটো বা প্লেৰ্ট হেৰিটো মাটিটো বা কিবা পেলাই দিলা কিন্তু সেইটোত বছৰ বছৰ ধৰি তোমাৰ। অপচে নহয় মাটিৰ লগত নিমিলেই সেইবিলাক তাৰ ফলত। তোমাৰ মাটি সাৰুৱোৱা শক্তি কমিব মানে অনু জীৱখিনি মৰিব। কিমান প্ৰব্লেম হৈছে দেখিছানে? তাৰপিছত যদি তুমি তাৰ বিপৰীতে কলপাত ব্যৱহাৰ কৰা। খোল ব্যৱহাৰ কৰা লগালগ সেইবিলাক দি ক'ম। হৈ গুচি যায় মাটিৰ লগত মিলি যায়, মাটি কোনো অপকাৰ নকৰে। আৰু মানুহৰ শৰীৰৰ কাৰণেও ভাল, তোমাৰ তাত যেতিয়া খাবা। শৰীৰৰ কাৰণেও ভাল হ'ল, ইফালে পচিও গ'ল, মানুহো প্ৰব্লেম নহ'লে। যিহেতু ডিছপজেল এইটো আমি হেৰিয়ে কৰিব লাগে পৰ্জনেই কৰিব লাগে মানুহে।
বৰ্জনে কৰিব লাগে তাকেই
তেতিয়া হ'লে কাৰণে কিমান অপকাৰী ভাবিছ ন তুমি মাটিত তোমাক কিমান বছৰ বছৰ থাকিলেও নপচে টো
সেইটো কাৰণে তোমাৰ আমাৰ কল যোনটো কলপাত সেইটোৱে খাব ঠিক আছে আৰু
সেইটোয়ে ঠিক আছে ন ডাঙৰ ডাঙৰ সকাম চকাম পাতিলে হও কিবা হওক সেই চিষ্টেমটো বেষ্ট হয় আৰু কাৰণ আমাৰ গাঁৱলীয়া জেগাত কলপাত কলগছো থাকে আৰু তোমাৰ দুইটা বস্তু বট পায় ন কলৰ পটুৱা টুকুা তোমাক খুল বনাই দিলে সেইটোও হ'ল
তাকে ধোমৰা মানুহে কষ্ট কৰি নাখায় আগৌ কষ্ট কৰি পেলাই নানেগে
নাই নাই কি আজিকালি মানুহৰ পইচা হৈ গল ত্ৰিশ চল্লিশ টকা দি দিয়ে
উম কিনি লৈ গুচি আহে
ঠিক আহে অ মানে কষ্টও নিবিচাৰে কৰিবলৈ
কষ্টতটো নকৰে অ কষ্ট কৰি পেলাই পইচাটো ধনতো পছে আৰু সেইটো
সেইটোৱে অ তাৰ ফলত যে কিমান বেমাৰ আজাৰ হৈছে সটো মানুহে ভাবি চোৱা নাই
উম আগতে তোমাৰ চবতে কলপাতে চছিলে এতিয়াহে তোমাৰ কলপাতলৈে সেয়া কালাৰিং কালাৰিং মজা মজা ডিছপ'জেলৰ দি চোলিছে তুমি দেখিলে ক'বা এইখিলা কলপাত বুলি কিন্তু সেইটো প্লাষ্টিক
প্লাষ্টিকৰ প্লাষ্টিকক কিমান অপকাৰ কৰিছে কিন্তু এইটো মানুহবিলাকে পইচালৈ চাই আজিকালি চব মানে নিজেই নিজৰ হেৰিটো মাতি আনিছে বেমাৰ আজাৰ বিলাক মানে
তাকেই এইবাৰ যোৱাচোন যোৱাবাৰকে এইবাৰ গোলকীয় উত্তাপটো বহুত বৃদ্ধি পাইছে বুলি ক'ব পাৰি।
মা বাঢ়িবই বাঢ়িবই।
আকৌ ইয়াৰ পিছত তোমাৰ, অহা বছৰ হ'লেতো ইয়াতকেও বেছি হ'ব ঠিক নাই।
ঠিক নাই ঠিক নাই। প্ৰতি বছৰে বাঢ়িব তোমাৰ।
প্ৰতি বছৰ বাঢ়িব, এনেকে খুন পৃথিৱী তোমাৰ ধ্বংস হৈ
অ, ধ্বংসই হ'ব এনেকে গৈ গৈ গৈ গৈ।
যদি মানুহে এইবিলাক কাৰ্য-কলাপবিলাক বন্ধ নকৰে।
নকৰ ন? এতিয়া কল কাৰখানা, তোমাৰ চাবাচোন আমাৰ ইয়াতে তোমাৰ এটা হেৰি আছে, এই চাহপাতৰ ফেক্টৰী টো যে। চাহপাতৰ ফেক্টৰীটো দিনটোত কম তোমাৰ প্ৰদূষণ হয়, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মানে আমি যেতিয়া গৈছিলো তে, তেতিয়া তোমাৰ দেখিছোঁ মানে, সেইটোৰ ফলত কিমান ধোঁৱা যায়, ক'লা ধোঁৱা ওলাই মানে। সেইটোটোৱে বায়ু প্ৰদূষণ কৰিলে। তাৰপিছত এফালে তোমাৰ শব্দ প্ৰদূষণ হ'ল। তোমাৰ হৰ-হৰ হৰ-হৰ কৰি থাকে, তাৰ এফালে তোমাৰ হৈ গ'ল, তাৰ যোনখিনি লেতেৰা পদাৰ্থ সেইবিলাক মাটিয়েদি গৈ তো মাটি প্ৰদূষণ কৰিছেই সেইটো।
কৰিছে কৰিছে। মাটি প্ৰদূষণ লগতে যোনবিলাক পেলনীয়া সামগ্ৰী সেইবিলাক তোমাৰ ন-নলা য দি তোমাৰ নদীত পেলাই দিছে যাৰ ফলত পানী প্ৰদূষনটো হৈছে।
দি আছে মানে সেই ফেক্টৰীটো। তাত তোমাৰ যিখিনি তোমাৰ হেৰি ওলাই মানে, এই আবৰ্জনা থাকি টি যায়, সেইবিলাকতো হে-তেওঁলোকে হেৰি নকৰে ডাইৰেক্ট নি পেলাই চাগে ডাঙৰ ডাঙৰ নদীবিলাকত পেলাই দিয়ে, তাৰ ফলত কি হয় নদী-পানী প্ৰদূষিত হ'ল, তাৰ সেই প্ৰদূষিত পানী গৰু ছাগলীয়ে বিলাকে খালে, সেইবিলাকও বেমাৰ-আজাৰ হ'ল। উম। আও এটা তুমি প-কথা লক্ষ্য কৈছা নে নাই জানো, আমাৰ ওচৰতে থকা যিখন বাগান মানে তাত যেতিয়া তোমাৰ মেডিচিন মাৰে, এতিয়া ব মানে বৰষুণৰ ফলত নামি আহি, এই আমাৰ গোটেই ভৈয়াম অঞ্চলো প্ৰায় আহে, গোটা পানীটো গৰু-ছাগলী খোৱাৰ পিছত সেইবিলাকো বেমাৰ হয়। তুমি চাবাচোন।
অ হয় বাৰু সেইটো হয়।
তেতিয়া হেৰি মেডিচিন মাৰি দিব, তাৰ মেডিচিনৰ হেৰিটো মানে বৰষুণৰ জোখত তোমাৰ তললৈও নামি আহে, যেতিয়া আমাৰ সেই মাটি খেতি কৰা মাটিত পৰে তে- তাৰ গুণাগুণ না হয়, বহুত মানে হেৰি হয় আৰু।
হয় ব-বাৰু, আৰু তাত তোমাৰ যেনিবা হেৰি টো ধৰা এইটো আমি যোনটো পেলনীয়া সামগ্ৰী যোনটো নদীত পেলাওঁ, আমি যি যি বস্তু পেলাওঁ, তাততো মাছ থাকে ন মাছেতো সেইবিলাক খাই পেলাই আৰু সেয়া মাছকে যদি আমি ধৰি পেলাই খাওঁ, আমাৰ বেমাৰ নহয় আৰু কাৰ হ'ব তুমিয়ে কোৱাচোন? অ শেষ, উম।
যিটো মেডিচিন মাৰা তুমি বন মৰিবৰ কাৰণে সেইটো কম মাৰাত্মক নেকি তুমি নিজে ভাবি চোৱা সেইটো জহত, টা বনেই গেলাই দিয়ে। আৰু মাটিৰ কিমান প্ৰদূষন কৰে তাত থকা অনুজীৱ বিলাক, সাৰ বিলাক। সেইবিলাকতো নাইকিয়া কৰি পেলায়। যি-যিবিলাকে নেকি মা টি সাৰুৱা শক্তিটো বৃদ্ধি কৰে, সেইবিলাকটো নাইকিয়া কৰি, এজোপা গছে তুমি ভাৱাচোন তাত নাইকিয়া গেলি যায় গুৰি-চুৰি ইমানে
তাকেইেতো সেইবিলাকৰ পৰাটো আমি অক্সিজেন পাওঁ ন? অলপ হ'লেতো পাওঁ। সেয়া যেতিয়া আকৌ মাৰি দিয়ে, যেতিয়াটো আমাৰ অক্সিজেনটো কমি যাব লগতে, মাটিটোও প্ৰদূষণ হ'ব। মাটিটো তোমাৰ সাৰৰ যোনটো উৰ্বৰতা সেইটো হ্ৰাস পাব।
অ, সেইটো নাইকিয়াই হৈ যাব তোমাৰ অলৰেডি। তাত মেডিচিন পাই গ'ল। আজিকালি মানে, তোমাৰ হাবি কাটিবলে এলাহ মানুহৰ, এইবিলাকৰ জহতে মানে মেডিচি চিন ওলালে মেডিচিন মাৰি দিয়ে।
মেডিচিন, মাৰি দিয়ে অত্যাধিক পৰিমণৰ যদি থাকে তেতিয়া মেডিচিন তেন্তটো নমাই, তোমাৰ বি বিভিন্ন এতিয়া বিজ্ঞানখনত, যি তোমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰ পাতিও। এই উৎপাদন হ'ল, যাৰ ফলত বিভিন্ন ধৰণৰ এই বিলাক ঘাঁহ কটা মেচিন সেইবিলাক আনি পেলাই কাটেহি আৰু।
আৰু তোমাৰ, আমাৰ ফালে এটা হেৰি কৰিছো। মানে যেতিয়া তোমাক একদম শুকান হৈ যাব এই গৰম দিন এতিয়া কথা কৈছো। তেতিয়া কি হয় তোমাৰ পাহাৰত যিবিলাক ডাঙৰ ডাঙৰ বাঁহ গছ, বা গছ আছে। সেইবিলাক মানে এই যোনবিলাক ওপৰত মানুহ আছে, মানে বেদখলকাৰী বেদীখলকাৰীয়ে জ্বলাই মানে। তাত সেই চাহ বাগানৰ খেতি কৰা দেখিবলৈ পাইছো মানে পাহ মইলও খেতি কৰিছে। যিহেতু সেইবিলাকতো মানে প্ৰকৃতিয়ৰ সৃষ্টি ন সেইবিলাক কাটি ভাঙি তোমালোক মানে শেষ কৰি পেলাইছে।
শেষ কৰি পেলাইছে
উম, তাত তোমাৰ চাহ খেতি লগাইছে কিবা লগাইছে। মানে গছ, গছনি নায়েই, চব কাটি কুটি এদাই কৰি দি উম, জ্বলাই দিয়ে জ্বলাই দিলে কম বৰষুণ হয়।
তাকেতো জ্বল দিয়া ফলতো তোমাৰ প্ৰূষণতো হব আৰু তোমাৰ চই চিৰতি থাকে। শিবলে তোমাৰ জেগা নাইকিয়া হ'ব।
দেখিবলৈ পাওঁ, চৰাই জ্বলি পৰি থাকে তাৰপৰা যোন টো, জ্বলি পৰি থাকে সেইবিলাকতো কাম কৰিব নালাগে ন।
উম।
তাৰ ফলত, কিমান জীৱ জন্তুৰ মৃত্যু হয়।
তাকেতেতো, এয়া মানুহৰ সুবিধাৰ কাৰণে এতিয়া কিবা এটা নহয় কিবা এটা কৰিবই লাগিব, এইটো আমি মাননা কৰিলেতো নামানে।
অ, সেইটোৱয়ে আমি নানাই কৰিলে কোন মানিব।
উম, তাকে আজি উলাবা যাম।
অ, আজি যাম, যাম তোমাৰ চাৰিটা মানত যাম গৈ, পেলাই তোমাৰ অলপ খেলিম। খেলি পেলাই মনটো ভাল লাগিব আকৌ। আহি এইবিলাক গা চাননো ধুই লাগিব তোিবা তেনেকৈ থাকিব নোৱাৰে ন ঘামি জামি অৱস্থা নাইকিয়া হৈ যায় ন।
তাকে আমি বেছি সময় নকৰি আৰু এনেই তোমাৰ এঘণ্টামান থাকিম তাৰপৰা গুচি আহিম।
হয়, ন, আজিকালি
তাকে মানুহ দ মানে এটা ষ্টেডত তোমাক সাত আঠটাকৈ বহ দে, এতিয়া বেয়া নহয় খেলিবলৈ।
অ, তোমাৰ দুই তিনিটা চেইটো হয়, আজিকালি ইমানেই মানুহ হয় মানে। সেইটোৱে কৰিম, আমি চাৰি চাৰে চাৰিটামানত যাম, গৈ পেলাই এণ্টা যিহত পাৰওঁ খেলিম। ইফালে যেতিয়া কি গেটৰ মানুহখিনি যাব তেতিয়া তুমি এইফালে আহিবা, মই দৌৰিম আৰু।
উম, এটা কি হয়ে মানে ডাঙৰ মানুহ বিলাকৰ আহিলে, তাৰ মাছত সোমাবলৈ বেয়া মানে।
সমমোৱা বেয়া হয় ন।
বেয়া হয়, অ, আগৰ মানুহিন থাকিলে ডাঙৰ মানুহ কেইজনৰ, কেইজনমান থাকিলে সেইকেইজনে আকৌ মাতি লৈ গুছে, আমাক খেলিবলৈ।
নাই, খেল চেল হৈ থাকিলে ভাল লাগে ন মনটো, আমাৰ ইয়াতো কৰিছিল ন, পথাৰত। তাৰপৰা কি হ'ল তোমাৰ এতিয়া খেতি কৰিবলগীয়া হ'ল, যে অ, আমাৰ ইয়াত খেতি কৰিবলগীয়া হ'ল তাৰপিছত চব, হেৰি চেৰী ভাঙি, এতিয়া হেৰি কৰি দিয়া হ'ল আৰু চ উঠাই দিয়া হ'ল। এয়া নোৱাৰ নহয়, তুমি পানী হয়, ওখ জেগা নাই তেনেকে।
জেগখন দ, ন সেইখনউ।
আমাৰ এইখনো দ তোমাৰ পানী হৈ যায়, তোমাৰ এই খৰালি টাইমত, একদম শুকান যেতিয়া ধান চান কাটি হ'ব। তেতিয়া তোমাৰ, একদম বেষ্ট হয়, আৰু তুমি খেলিবা মজা লাগে।